হেল্ল'
অঁ ভালনে?
ভাল - ভাল তোমাৰ ভাল?
এ আছো দিয়া!
কি কৰিছা?
এ কি কবা আৰু মানে এই আমাৰ মামাই ফোন কৰিছিলে মামাই মানে আগত এবাৰ দুখ পাইছিলে ভৰিত,
অ-অ
তাকে কৈছে মো ভৰিতটো বিষাই থাকে এনেকে - এনেকে বুলি৷
গম পাইছো অ'।
মানে কি হ'ল ম, তই পাৰিবি নেকি আহিব এনেকে বুলি কৈছিলে আৰু।
বুজিছো বুজিছো।
মানে এবাৰ পৰি পেলাই ভৰিত দুখ পাইছিলে, ভৰি ভাঙিছিলে। আমাৰ যিহে যন্ত্ৰণা সেইবাৰ, বো তেনে
হয় হয়।
বেয়াও আৰু আগতে কিবা বিষ-চিষ হ'লে ধৰা আকৌ বিষ হৈয়ে থাকে যে। ইটোৰ পিছত সিটো পৰি পেলাই দুখ পালে।
লাগিছে নে?
অ'
উম বুজি পাইছো কেইটাত তো আৰু উকাই আৰু।
আৰু উকাই, আমাৰ মাও তাকে চিন্তা কৰি থাকে।
তাকেহে, এইবোৰ ভালকে আছ, অ' নহয় এইবোৰ তুমি ট্ৰিটমেন্ট কৰিও কাম নাই নহয় ট্ৰিটমেন্ট কৰিলেও ভাল নহয় নহয়।
নহয় এইবোৰ বিষ মাজে-মাজে হৈয়ে থাকে। মামাক মানে তেতিয়া এক্সাৰচাইজ কৰিব দিছিলে তাৰপিছত ন কৰা হ'ল অলপ দিন কৰি পেলাই
সেইটোৱেটো আমাৰ মাহঁতেও যিবোৰ ধৰি লোৱা কৰিব দিয়ে সেইখিনি নকৰেই, দৰৱ
নকৰে নকৰে মানে। কি হয় এই মামাক আৰু ভৰিখনত যেতিয়া ভাঙিলে আমি দুদিনমানৰ পিছত কৈছো মানে অ' হস্পিতেলত থাকিবলে মানুহ নাই। তাৰপিছত আৰু মামাৰ ছোৱালীজনী, মই, মামাৰ ল'ৰাটো আৰু মই ভাইটি আমি একেলগে, ৰাতি বোলো আজি তোমালোক যোৱাগে মামীহঁতক ক'লো, মাহঁতক আমি থাকিম। আইঅ' সেইদিনাখন ৰুমটোত মানে সৰু অকনমানি এখন বিচনা। মানে বিচনা চনা বুলিও ক'ব নোৱাৰি, সেইখন বেঞ্চি টাইপৰ আৰু। তাত মানুহ, এটা শুব পাৰে আৰু ভালকে। ভালকে বুলিও নহয় এনেই আউ আমি তিন সেই সেইখনত তিনিটা বহি আছো
অঁ
এটা শুৱে আকৌ এটা বহো তেনেকে তাৰপিছত চকীত এটা বহী আছে ৷ বাই চ তাৰ একদম মামা আমাৰ মামাহঁতৰ মানে বৰ কেঁকাই থাকে মানে! সেইবিলাক বিশেষৰূপে তাৰপিছত আৰু তেনেকে তেনেকে ৰাতি টো ভাল কটালো দেই বাপৰে! তাৰ পিছত সেই এক্সাৰচাইজ বৰ জেগা জানা? ফচাইছখিনি আকৌ গেছ হল। লেটিন নহয়, সেইবোৰ অৱস্থা বেয়া তাৰ পিছত যেন তেনে মই তেনেকে কৰিলো আৰু৷ কৰি মেলি সেইদিনাখন থাকিলো, ৰাতি অকনমানো শুব নোৱাৰিলো।
অ গম পাইছো৷
বৰ দিগদাৰ সেইটো কাৰণে মামা তাৰপিছত এক্সাৰচাইজ মানে তেতিয়া মই কৰি দিছো। ছিলোমানে। কিছুমান মানে বেলেগে দৌৰি থাকিব লাগে এতিয়া মানে সেইটো কাৰণে মোলে ফোন কৰিছে মানে। মোৰ আকৌ বিষ হৈছে মই বোলো তুমি নিজে কৰিব লাগিব আকৌ সেইখিনি কিয় নকৰা? কে আছা
সেইটোয়ে আমাৰ মামাহতো বৰ আমাৰ ডাঙৰ মামাও একেদেই আমাৰ সৰু মামা যেহেনকিতিহেন সি যে নিজে নিজে চলি ফুৰিব পাৰেই কিন্তু ডাঙৰ মামা অকনমান কিবা এটা হলেই সি মানে একদম কেকাই গেঠাই গোটেইটো মানে মই কৈছো নহয়! মানুহ মানে মানুহ কিবা কৰি দিব সেই মাজতে তোমাৰ তাৰো তেনেকে কঁকালৰ প্ৰব্লেম হ'ল ককালৰ বিষ হৈ তোমাৰ একদম গোটটো উঠিব নোৱাৰা অৱস্থা তাৰপিছতে মানে অ'ত ত'ত কেইবাজনাতো দেখালে কিন্তু কাম নাই দৰৱ খাই দৰৱেও কাম নিদিয়ে লাষ্টত মানে এদিন এনেকুৱা হৈছে ৰাতি তোমাৰ আঢ়ৈটা নে তিনটা বজাত তোমাৰ ধৰ ধৰ মাৰ মাৰ লাগিলে বিষত থাকিব নোৱাৰি ৰাতি মামাৰ ছোৱালীজনীয়ে মালৈ ফোন কৰিছে ফোন কৰি কৈছে পেহী এনেকুৱা এনেকুৱা হৈছে তাৰাপা মায়ে বোলে এতিয়া ৰাতিখন কি কৰিবি তাপা বোলে এনেকে খুৰ মানে সেই আমাৰ মাৰ বৰ্তাকৰ যি খুৰ ল'ৰা মানে সেই মামাজনে লৈ গ'ল আউ গাড়ীতে তাৰ পিছতে বোলে এনেকে ৰন জন ঘুৰাই নিছেগে আৰু দেখুওৱা বোলে দে খোৱাবলৈ বোলে নিছেগে হেৰি কি হয় বাৰু জনাম ৰাতিটো আমাৰ টোপনি নাই পিছদিনাখনো সে এক আহি একেই কেকনি গেথনি ৷ তাৰপিছতে ডক্তৰৰ পিছত কিমান মাথা মাৰিলোঁ কিমান দেখুৱালো কিন্তু নাই একে গতি এতিয়া আকৌ সেই যিবোৰ কাম ড্ক্তৰে নকৰিব বুলি এতিয়া সেইবোৰকে কৈ ঘূৰি ফুৰে ৷
এ সেয়াই - সেয়াই তুমি জানা নে আমাৰ মামাই কি কৰে? মানে জুইত অকমান অ' ৰাতিপুৱা পানী গৰম কৰে যে এই খৰিবোৰো সে মানে এ তালো দীঘল-ছুটি হ'ব নহ'ব।
অ' অ' সমান-সমান হ'ব লাগিব গম পাইছো
পি ধুনীয়াকে থৈ দিয়ে। আও একেবাৰে ইমান চাফ-চিকুণ সেই চিকুনি-চিকুনি গোটেই তামোল তল গোটেইখন চাফা-চিকুণ মানে এডালো বন নোপোৱা
সেইটোৱে, সেইবোৰ বেছি লাগি ফুৰেগে যে সেইকাৰণে এইটো গতি।
গে কাম কৰি কৰি, বয়স অকমান হৈছে নহয়। বাকী আজি
পাইছো অ'। বাকী আজি খানাও তোমাৰ নিৰা আমিষে হ'ব চাগে। আৰু তোমাৰ এতিয়া কি বনাইছে?
আমাৰ আজি কি জানা কচুৰ, কচু ৰাতি খাব নালাগে বুলি ক কিন্তু হ'লেও মানে মোৰ ইমান খাবলৈ মন গৈছে কচু আৰু মাছ অ' শাকটো, শাকটো আৰু মাছৰ মাথাটো যে
অ' মাছৰ মাথা অ', বিৰাট ভাল লাগে দেই সেইটো
বহুত ধুনীয়া, জালুক-চালুক দিয়ে মই বনাব দিছোঁ কচুখিনি গছ চাই দিছো মায়ে কৈছে নাই, কাইলৈ দিনত খাম। মই বোলো দিনত নহ'ব ৰাতিয়ে খাম, মোৰ খাবলৈ মন গৈছে এতিয়া।
অ'।
বৰ ধুনীয়া লাগে দেই বাপৰে
মোৰ যে আৰু এটা বস্তু প্ৰিয় জানানে কচুৰ, এ মানে কি হয় জুইৰ টেষ্টটো মানে সঁচা কথা কৈছো, গেছৰ লগত তোমাৰ একদম তুলনা নহয়, মোৰ এই জেঠাই। অ', মোৰ জেঠাই নাই মানে, তোমাৰ কচুটো তোমাৰ পাতত দি পেলাই বনাই। তোমাৰ ইমান। ধুনীয়া লাগে নহয়। মই মানে এবাৰ তোমাৰ প্ৰথম এবাৰ মানে খালো। তেনেকে মানে কি হয় মায়ে। ধৰিলাক ঘৰত পিটিকা বনাই বা এনেকে আৰু আমাৰ গেছত হে আৰু কনো ধৰিলা।
তুমি হেৰি কৰিব পাৰা ময়ো কৰো নহয় গম পাইছা নাই। তেনেকে আমাৰ মায়েও‌ কৰিব পাৰে। গেছতো কৰে বা চৌকাতো কৰে বাৰু। জুইটো মানে। কি হয়, এই কচুটো মানে এনেকে কচুটোতো পানী নিদিয়া নহয় পিটিকা বনালে।
তিয়াও।
পানী দিব। দিব নালাগে মানে। গেছত বনালে কচুটোত। তুমি টুকুৰা টুকুৰি কৰিলা এৰুৱালা। এৰোৱাই পেলাই তেনেকে। সেই তুমি দি দিলা কুকাৰটোতে।
গম পাইছো।
তাত দিব লাগিব মছন্দৰী পাত দুই তিনিটামান।
নহয় তেনেকে মায়ে বনাই। খালি সেই টেষ্টটোৰ কথা কোৱা নাই মানে সেই টেষ্ট। মানে কি হয় অ নহয়। মই মানে জুইত একদম সেই বস্তুতটো মানে তোমাৰ। সেই সোৱাদটো মানে এটা বেলেগ এটা মানে জেঠাই মানে তাত কণ বিলাহী জলকীয়া। জলকীয়া বা জালুক মানে।
কি কৈ আছো কণ বিলাহী জলকীয়া আদা তাৰপিছত আৰু অকন দিব লাগে। এই ৰবা দে কি টেঙা আছিলে দেই। পাহৰিলো। দেই মধুহোলেঙ নহয় মধুহোলেঙ দুটা দিব পাৰে। নাই নহয় ঠেকেৰাও নহয় ৰবা' এইটো কিবা বেলেগ এটা আছিলে। উম এই যে ৰং। ৰঙা ৰঙা গুটি হয় যে কি আছিলে।
টেঙামৰা।
অ টেঙামৰা। টেঙামৰা আগ কেইডাল মানো। দি দিয়ে।
দি দিয়ে অ ৷
দে ঔ ৰাম খাব
কি ভাল লাগে মানে সেইটো বস্তু আমাৰ মায়ে গেছত বনাই মই গেছত বনাই যদিও মানে গেছৰ টেষ্টটো সেই জুই টেষ্টটো নাহে মানে৷ জুই তোমাৰ যিটো সোৱাদ নহয় মই মানে সেই বস্তুটো প্ৰথম মানে এদিন সেই ফাক কুৱা আছিলে ফাকুৱা তাত আমাৰ মামাহঁত তাত ফাকুৱা পজা পাতে যে তাৰ পিছত মানে গোসাঁই ফুৰোৱাৰ আগত মানে ঘৰে-ঘৰে আহি ভাত খাইছো তাৰ পৰা জেঠাই মানে বনাইছে কচু পিতিকা মই মানে কচু খাই বিৰাট ভাল পাওঁ কচু আৰু ঢেঁকীয়া মানে এই শাক জাতীয় বস্তুতটো মই খুবেই ভাল পাওঁ৷ তাপা জেঠাই মানে কচ অঁ কচু পিতিকা বনাইছে ভাত লগত৷ ভাল লাগে তাপা জেঠাই বনাইছে মই মানে জেঠাইক সুধিছো এতো কি বনালা তাপা জেঠাই এতিয়া মানে কৈছে এনেকে-এনেকে এনেকে কচু পিতিকা বনালো তাৰপা মই মাক মানে আহি কলো সি মা বনাবাচোন তাৰপা মায়ে মানে আজিলৈকে যিমান পাৰে বনাইছে ভালেই লাগে খাই কিন্তু মানে সেই জুইৰ সোৱাদ যিটো মানে সেই বস্তুতটো নাই তাপ
এই মানে কি হৈ জানা তাত পাতটো কলপাতত দিয়ে যে কলপাত
অঁ কলপা অঁ গোন্ধটো!
তা হে কিন্তু আমা তুমি আৰু এই জুইত বনোৱা বস্ত তুটো ক'ত পাবা? কুকাৰট বনোৱা লগত
সেইটো কিন্তু ক'ব লাগিব এতিয়া তোমাৰ বিহুত সেইদিনাখন বিহুৰ পিছ দুদিনৰ পিছত মানে আমি গৈছো তাৰপা জে ঠাইত কলো মইবলো জেঠাই খাই মানে মাছ চাছ কিবা কিবি বনাইছে মই বোলো মোক কছো পিতিকা অকন বনাই খুৱাবা দেই ঠাই মানে কচু পিটিকা অকণ বনালে মই মানে কৈছো ন আধা ভাত মই কচু পিটিকাই খালো মানে মাছ চাছ মানে মাছ কাঁহী দাঁতিত দুপিচ কে মাছ ভজা মাছ ৰন্ধা মাছ- মাছ পৰি আছে জোল পৰি আছে ইমান ধুনীয়া - ধুনীয়া বস্তু বনাইছে গোটেই বোৰ পৰি আছে মই মানে সেই পিটিকা কনেই মই ভাতগেইটা সান্দি মানে আ
এ নহয় তেনেকুৱা বস্তু খাই ভাল লাগে এতিয়া মানে কি হ'ল মই কচ কচুৰ আৰু মাথা দি বনাব দি আৰু কচুৱে বুট দালি দি বনাব লাগে, কচুৱে বুট দাইল বনালেও বহুত ভাল লাগে দেই বুট দাইল আৰু কচুটো মানে তেতিয়া কি হ'ব জানা দালিটো ঢেই নহ'ব-নহ'ব কচুটোও ধেৰ হ'ব হ'লে নহ'ব এ অ এটা জোখত হ'ব লাগিব দেই তাত তাপিছত তুমি মানুহে কিছুমানে বিলাহীত দিয়ে আৰু কিছুমানে নিদিয়েও৷
নিদিয়ে, অ'।
ধুনীয়া লাগ গে আদা-নহৰু তুমি মানে সেই বস্তু যিটো মই কি কৰো মানে কুকাৰতে বনাও এই কুকাৰটো এই বুট দালিখিনি তিয়াই পেলাই দি পেলাই কচ-কচুখিনিও দি আদা-নহৰু বা বিলাহী তাতে তে দি পেলাই। হুচেল মাৰি দিও হুচেল মৰা পিছত তাৰ পিছত আৰু যেনিবা, উম একদম উত উতলাই-উতলাই-উতলাই আৰু মানে তেল-চেল নিদিওঁ আৰু। তেনেকে, তথাপিও ভাল লাগে মানে, আৰু তুমি যদি বিচৰা তেল দিবলৈ তেনেহ'লে টাৱা এখনতে তেল দি পেলাই মিঠি গুটি বা এনেকৈ পাঁচফুৰণ এনেকে দি লৈ পেলাই, তুমি তাতে কচুখিনিতে ঢালি দিব পাৰা। এ-টি টি মানে
বিৰাট ভাল লাগে আৰু তেনেকুৱা মানে সেই তেনেকুৱা আঞ্জা অকণে ভাতে আৰু বেলেগ নালাগে দেই।
নাই নাই নাই নাই আৰু বেলেগৰ অনুভৱো নহয়।
মোক তুমি শাকৰ কিবা আইতেম তুমি মোক, শাকৰ কিবা জোল বা তুমি ভাজি এনেকে তুমি ভাতৰ লগত দিয়া মই তোমাক কৈছো নহয়, মোক না মাছ-মাংস মুখত দিম মোক একো নালাগে মই তেনেকেইে ভাত খাই দিম।
আকৌ শাক-চাক ইমান ভাল নাপাওঁ, কিন্তু আজি-কালি মানে মই শাক ইমানেই ভাল পোৱা হৈছো, ইমানেই ভাল পোৱা হৈছো আৰু বিশেষকে এই টেঙা, টেঙা অমৰাই দি মাছৰ জোল।
অ' অ'।
বহু বহুত ধুনীয়া লাগে দেই। টেঙামৰা দি মাছৰ জোল, সিদিনাখন বনোৱা হৈছিলে একদম বহুত ধুনীয়া লাগে।
ভাল লাগে এতিয়া কি হয় জানানে আমাৰ ইয়াত মানে বস্তু বোৰ যে পাব বলে নাই কিছুমানে কয় তই মানে ইমান টেষ্ট বোৰ মানে তই কেনেকে জানে বা মানে কি হয় বস্তুটো নোপালেও কি হয় জেঠাই ঘৰ মামাৰ ঘৰৰ পা মানে এনেকুৱা মই জানে মানে মই কোন কেইটা বস্তু ভাল পাওঁ মই যিবোৰ বস্তু বস্তু ভাল পাওঁ মানে যেনেকে তেনেকে হলেও মানে গোটাই মিলি হলেও দিব মানে৷ তেনেকে সেই খাক খোৱা হয় আৰু তেনেকে টেষ্টটো লৈ থাকো৷ বাকী ভাতত লাগিবাগে নে ক? কি এতিয়া?
অ অকমান মাক সহায় কৰি দিব লাগিব৷
তাকে যোৱা-যোৱা লাগা৷ ময়ো সেই ভাতত লাগুগে এতিয়া? বাৰু দেই! অ-অ ঠিক আছে দিয়া৷